হেল্ল'
অ কোৱা
কৰিছে
এয়া এনেই আছো তুমি
অ খবৰ ভাল
ভালে তোমাৰ
অ ভালেই বাকি আজি গৰম কেনেকুৱা পৰি
সচাকে গৰমটো যে বহুত মানে এ কালিও গৰম আজিও গৰম মানে এইকেইদিন কেইদিনমান আকৌ সেই বৰষুণ লেঠাই প্ৰতি বৰষুণ একেৰাহে দিলে দিলে দিলে এতিয়া আকৌ তোমাৰ এই ৰদ ৰ'দ বুলি ক'লে ৰ'দেই আৰু একদম ইমানেই ৰ'দ গৰম বোৰ জান অসহ্য লগা হৈছে আৰু উম
সচাকে আমাৰ এইফালও ইমান ৰ'দ আজি ৰাতিপুৱাৰ পৰা মানে বহুত ৰ'দ তাতে আজি বিয়া এখনো আছে তাকে ভাবিছো ইমান গৰমত বিয়াখন কেনেকে খাব যাম
গৰমত তাকে কেনেকে যাবা ইমান গৰমত বিয়া ন্ধিয়া সময়ত যাবা ইমান গৰমত নহলে কেনেকে বিয়া খাবাগে কাপোৰযোৰ পিন্ধিবলে অসুবিধা লাগে ন
হয়
উ কাপোৰযোৰ মানে পিন্ধিম কেনেকে মানে সেইটো এ অ সেইটোকেচ চিন্তা লাগে ইমান গৰমত
তাকে বাকী খোৱা বোৱা বনালে
অঁ বনালোঁ তোমাৰ
মৌ বনালোঁ বনাই এই ফেনৰ তলত বহিছোঁ আৰু
অ ইমান গৰমত ন পাকঘৰত সোমাই থাকিবলও অশান্তি লাগে
তাকেহে
উম
বাকী এত বাকী এতিয়া গ গৰম বন্ধত ক'বাত যাব নে কি ফুৰিবলে?
গৰম বন্ধত তাকে ক'ত যাওঁ বুলি ভাব ভাবা এতিয়ালৈকে হোৱাই নাই চোন ক'ত বা যাওঁ ইমান গৰমত। কোনফালে যোৱা হয় এতিয়া। ঠাণ্ডা জেগা হলে ভাল আৰু ন গৰমত। ক'ৰবাত গ'লে। নহলে বেছি অশান্তিহে লাগে।
অঁ মই তাকে ভাবিছোঁ মানে এতিয়া অঁ শিব- সাগৰ ফালেই অলপ বেটা বেটীহঁতক ফুৰাবলৈ নিম নেকি? মানে- এতিয়া সিহঁতৰ মানে সেবিলাক এতিয়া ধৰক জয়দৌল শিৱদৌল- সেইবিলাক এতিয়া চোৱা নাই। সেইবিলাকে অলপ দেখামগে বুলি ভাবিছো।
অঁ এইবিলাক দেখাই ভালেই বাৰু কিন্তু এই ৰ'দটো- কাৰণে যে অশান্তি লাগিব ন।
অঁ তাকে অলপ চাব লাগ- অঁ' এতিয়া তাকে ভাবিছোঁ- দশ তাৰিখ এঘাৰ তাৰিখ এনেকুৱা মানত যাম নেকি? ই অলপ বতৰটো ঠাণ্ডা হওঁক।
অঁ লগতো ঠাণ্ডা হ'লেহে যাবলে ভাল হ'ব অঁ। ল'ৰা ছোৱালী লৈ নহ'লে আকৌ ন, ইমান গৰমত।
উম' তাকে মানে শিৱসাগৰতে বহুতো চাবলগীয়া জেগা আছে- ত' বেটা বেটিও হেঁতিও অঁ।
অঁ এতিয়া স্কুল বন্ধ ন, বন্ধত- টাইম মতে নগ'লে আকৌ স্কুল খুলি দিলে যাবলে দিগদাৰ হয়, ল'ৰা ছোৱালী স্কুল খতি হয়।
উম। সেইটো কাৰণে লৈ যাম অলপ দেখাই আনিম বুলি ভাবিছোঁ আৰু।
অঁ' ভালেই কৰিছে লৈ যাবা।
এনেই আপুনি শিৱসাগৰ গৈছেনে নাই যোৱা?
মই গৈছো যোৱাটো। ইমান ভালকে ধৰা ৰংঘৰ, কৰেংঘৰ এইবিলাক চাইছো আৰু বাকী আৰু- তেনেকে ইমান চোৱা হোৱা নাই আৰু।
অ অ অ এনেই হেইবিলাক জেগাত এনে জানুৱাৰী-
অঁ' জানুৱাৰী মাহত গ'লে ভাল ন ঠাণ্ডা দিনত।
অঁ অঁ। ঠাণ্ডা দিনত হয় আৰু তাত মানে কি হয় বাহিৰৰ পৰা দূৰ দূৰৰ পৰাও মানে বেলেগ বেলেগ- ডিষ্ট্ৰিকৰ পৰাও মানুহ আহে চাবলে বা এই বিলাক চৰাইদেও- ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ বহুত মানে চাবলগীয়া জেগা আছে তো ত' মানে- বহুত মানুহ সেনেকুৱা অ পিকনিক প্লেচ এটা হয় যে, ত চাবল-
অঁ অঁ অ তেতিয়া মানুহ বিলাক বহুত আহে ন। সেইটো টাইমত। উম।
ত' সেইটো সময়ত এতিয়া আজিকালি মানে স্কুল বিলাকৰো সিমান বন্ধ- পোৱা নাযায়। ত' ভাবিছো এইটো সময়তে লৈ যাম নেকি?
অঁ আজিকালি স্কুলটো সেই তেনেকুৱা হেৰি কৰি দিলে ন। এপ্ৰিলটো এপ্ৰিল কৰাৰ কাৰণে অসুবিধা হয়। আগতে ভাল আছিলে আৰু ন জানুৱাৰী টো ডিচেম্বৰ। এতিয়া মানে জানুৱাৰী- ইমান ক্লাছটো নহৈছিলে তেতিয়া- মানে ধৰা ফুৰিব যোৱাটো অকণ ভাল আছিলে আৰু সেইটো সময়ত। আজিকালি আকৌ এ এপ্ৰিল টো এপ্ৰিল কৰা কাৰণে অকন অসুবিধা- ধা হয় আৰু যোৱাটো, কাৰণ ডিচেম্বৰ জানুৱাৰীত মানে- তোমাৰ লাষ্ট পৰীক্ষা থাকেগে ন তেতিয়া পঢ়িব লগা হয় ল'ৰা ছোৱালী বিলাকৰ
মানে ফুৰিব যাবলৈ অসুবিধা হয় আক
হয় অ তাকে হে
আগতে ভাল আছিলে আৰু উম
অ আৰু এতিয়া মানে সিহঁতেতো এ এই মানে কিতাপবিলাকত পঢ়িবলৈহে পাইছে সেইটো সেইটো ধৰি লোৱা
অহ নাই দেখা দেখা নাই ন
অ তাকে দেখাবলৈ লৈ যাম বুলি ভাবিছোঁ আৰু
লৈ যাবা ভালে দেখাই মেলি আনিলে ভালে ল'ৰা ছোৱালীকেইটাৰ মনটো ভাল লাগিব অকণমান দেখাই মেলি আনিলে সিহঁতৰো
সেইটোৱে
জানে নে
এনেতো শিৱদৌলততো এতিয়া শিৱৰাত্ৰিৰ দিনততো বহুত মানুহ হয়
বহুত মানুহ হয় অ
অ শিৱৰাত্ৰিত বহুত মানুহ হয় আৰু এনেকুৱা ধৰি লওক দুৰ্গা পূজাত ত তাত দেৱী দৌল আছে শিৱদৌল আছে দেবী দৌল এনেকে পূজা কৰা হয় মানে বহুত মানে এটা ধৰ মানে জেগা আৰু সেইডোখৰ
উম চাব লগা জেগা আৰু সেইটো সময়ত আৰু ন
উম
মানে আগে লৰাবিলাকক আমি দেখালেহে হয়তো কি মানে অহ আমি এইটো ত এইটোৱে এইটো হয় মানে গম পোৱা যাব আৰু মানে সিহঁতি পাব আৰু
সিহঁতেতো এতিয়া গম পোৱা নাই ন এনেই কিতাপতে পঢ়িবলৈ পাই আছে এতিয়া বৰ্তমান
হয়
অহ সিহতি দেখা নাই দেখিলে ভাল পাব আৰু ল'ৰা ছোৱালীও মনটো ভাল লাগিব অকণ ফুৰাই মেলি আনিলে সিহঁতৰ মন ভাল লাগিব বাৰু
তাকে
বাকী এতিয়া দুপৰীয়াত কি বনালে দুপৰীয়া খোৱা
দুপৰীয়া এতিয়াতো ইমান গৰম পৰিছে ভাবিছোঁ এতিয়া আ খৰিচা আৰু মাছ বইল বনাম নেকি
অ ভালেই ভালেই
যোগাৰ কৰি থৈছো আৰু
অ তুমি কি খৰিছা বনোৱা নে নে কিনি লৈছা
খৰিচাটো এনেই বজাৰৰ পৰা কিনি আনো আনি পেনি খৰিচা এনেকে বনাই পেনি থৈ দিওঁ তাকে এতিয়া মানে গৰম দিনত এতিয়া অলপ টেঙা মানে ধৰি লওক সেনেকে বনালে খাই ভাল লাগে আৰু খৰিচাত অ আৰু খৰিচাটো ধৰি লওক মানে আপুনি যিহত হলো দি বনালেও মানে আপোনাৰ খাই ভাল লাগে।
অ ভাল লাগে মোৰ ভাল লাগে।
আপুনি মাংসতেই হওক বা মাছৰ লগতে হওক বা কণীৰ লগতে হওক আপোনাৰ মানে চবৰ লগতে মিলি যাই।
মিলি যায়।
অ তাকেই আজি মই মানে ভাবিছো খৰিচা আৰু মাছৰ লগত বইল বনাম। ত ৰেডি কৰি থৈছো আৰু এতিয়া বনোৱা নাই বনাম আৰু।
অঁ সৰু মাছনে ডাঙৰ মাছ বনাবা?
অ ডাঙৰ মাছ আনি থোৱা আছে।
অ অ ভালেই আছে অ। অ বইল ভাল লাগিব খাই তেনেকে ন।
অ আপুনি খাইছেনে সেনেকে বইল?
উম মই খাইছোঁ তেনেকে ধৰক আমাৰ কচ মাছ, সেইবোৰৰ লগতে খাইছোঁ। বাকী বেলেগ মাছৰ লগত খোৱা নাই বাৰু আজিলৈকে।
অ।
এ খৰিচা আচাৰো মানে এনেকে বনোৱা হয় নহয়। খৰিচা আচাৰো মই বনাই থৈছো বাৰু।
উ অ খৰিচা খৰিচাটো খাই ভাল লাগে ন?
অ ভাল লাগে। এতিয়া বাঁহগছ কাট
বজাৰত কিমানকে লৈছে?
বজাৰতো এতিয়া সেইদিনাখন আশী টকাকে লৈছে, অলপ ডাঙৰ ডাঙৰ হয়। দেওবাৰ বজাৰৰ পৰা কিনি আনিছো।
অঁ তাকে আজিকালিনো টাউনত একো সেইবিলাক অভাৱে নাই ন চব বস্তু পোৱা যায়।
অঁ। দে দেওবাৰ বজাৰত এতিয়াতো আপোনাৰ চব বস্তুৱে ওলায় ফল মূলৰ পৰা আদি কৰি এতিয়া লেত জামুক লেচু এইবোৰ চব পাই যায়। তাকে বেটা বেটী অ পোৱা যায়, মানে দেওবাৰ বেটাক খেললৈ আনো মই। তেতিয়াই মানে অলপ উম বতৰৰ ফল এতিয়া খাব লাগে। যিহেতু ঘৰত এতিয়া গছ গছ নি মানে নাই ত এনেকে কিনিয়ে খুৱাব লাগিব নহয় জানো? হেল্ল' হেল্ল'। হেল্ল' হেল্ল'।